হেল্ল' অ' কি কৰিছা?
আহ চাহ একাপ খাইছিলোঁ এ হ'ল হল। খাই হ'ল, এ ডিঙিটো অকস্মাৎ মানে তোমাৰ সোপা মাৰি ধৰা নিচিনা লাগিলে, আদা পেলাই এক চাহ খাইছো লাল চাহ।
অ' ভালে কৰিছে।
বা মাজে মাজে বৰ নাটকখন কৰি থাকে অ' মোৰ।
অ' এ সেইটো আৰু থাকিবই আৰু মানুহৰ ভাল বেয়া কি আৰু।
এই বোলে নাকৰ এই বোলে ডিঙিটোৱে শুকুৱাব এই বোলে পেটটোৱে থাহ মাৰি ধৰিব তেনেকুৱা কিয় ইমান অসুবিধা নেজানো। প্ৰাণায়ম চণায়ম হেৰিও কৰি থাকো এক্সাৰচাইজো কৰো।
এই আজিকালি মানুহৰ দেহাৰ গেৰেণ্টিলেন, গেৰেণ্টি আছে নিকি গেৰেণ্টি নাই। মানে কি হ'ল আজি, কাইলে সাতৰ সেয়া নহয় জানো, গোটেই এদম মান কাপোৰ ধুলো। ধুই লৈ পেলাই, আজি অলপমান, মা- ৰাতি অলপমান ধুই থৈছো সেইখিনি মেলিলো, এতিয়া অলপমান ধুই আকৌ মেলি থৈ আহিছো। কাৰণ ৰ'দ-চ'ডত ঠিক থাক নাই, অকমান শুকাই থাকিলে বা আগফালে বাৰাণ্ডাত মেলি থৈ দিলেও শুকাই যাব গোটেই
ভালেই কৰিছা, ভালে কৰিছা।
আৰু মানে এতিয়া বেডশ্বিট এখন, গাৰুৰ ওৱাৰ কেইটা আজি ৰাতিপুৱা চাৰ্ফত দিয়া সেয়া আছে আছেই, মানে সেইখিনি নোধোও কেলে এইটো কাৰণে মানে এতিয়া কোমল, অকন কোমলি গ'লে ভালকে হেৰি হ'ব, চাফা হ'ব আৰু।
চুৱা বুলি একো কথা নাই হয়?
আৰু জেগাও নাই মেলিবলৈ, চাফাটোহে লাগে সেইটোয়ে।
মইও সেইটোৱে গুৰুত্ব দিওঁ।
মোৰ কি ক'ব আৰু তাকে মানে আমাৰ ভাইটিয়ে সিদিনাখনেই এ, ওলাই গৈছে, হেৰিলে অলপ দিনৰ আগত হেৰিলে গৈছিলে, এইটো কি আছিলে? অ' ৰ'ব এই যে, এই উম এফালে মানে হেৰি পাবগে নালাগে, আমাৰ বালিপাৰা সেইফালে দিয়ে যায় গে ভালুক পুং, ভালুক পুং।
ভালুক পুং, অ' গৈছোঁ ভালুক পুং।
ভালুুকপুংলে গৈছিলে, তাৰ পিছত এই কালি নে কেতিয়া ল'ৰা এটা কিবা এটা হৈছে বোলে ভালুক পুঙত পৰি সেই ক'ৰবাত কিবা হেৰি হৈ পেলাই। নাইকিয়া হ'ল লৰাটো, মানে মৰিলে আৰু। কৃষ্ণ মানে ক'বলৈ বেয়া লাগে। অ', তেনেকেই কৰবাত পুৰি মৰিল নে কি মৰিল, মোক বেলেগেহে কৈছে এতিয়া। কওঁতে মই লগা লগ কৈছো আ- আমাৰ ই অলপ দিনৰ আগত গৈছিল। মই বোলো ইয়াক সাৱধান কৰি দিব লাগিব বোলো, এইটো বোলো ঘূৰি ফুৰে। আৰু আজিকালি দিনকালৰ গতি শুনিছে নে, ৰাম ৰাম কি হৈছে? মানুহে ভা ভালেই পাব নে, বেয়াই পাব, ল'ৰা ভাল বুলি ক'লেও একো নাই ছোৱালী ভাল বুলি কলেও একো নাই, আজিকালি মানুহে মুঠতে উম, মাক, ল'ৰা-ছোৱালী, মাক-বাপেক হওঁক, ল'ৰা-ছোৱালী হওঁক চ'ব, কাক কো অন্ধভক্ত নিচিনাকে বিশ্বাস কৰিব নালাগে। আৰু বিয়া পতা পিছতো ল'ৰা টো হ'লেও, ছোৱালীজনী হ'লেও, অকমান যদি কিবা ডাউট হৈছে সেইটো চেক কৰিব লাগে।
সেইটোৱেই। নাই আৰু কিছুমান কথা জোৰ জবৰ মানে ফ'ৰচ কৰাটো বেয়া কথা দেই, ল'ৰা-ছোৱালীকো আৰু ল'ৰা-ছোৱালী মনৰ কথাও বুজিব লাগে আচলতে ভালকে মৰমেৰে, সিহঁতে কি বিচাৰিছে? কামটো ভাল হওক, বেয়া হওক, প্ৰথম তাকে।
প্ৰথম জানিব লাগে সিহঁতে কি বিচাৰিছে তাহাঁতৰ মনৰ কথাটো।
অ'।
নহয়।
সেইটয়ে কথা মানে, মানে ভা আ, এতিয়া আপুনি সেই ঘটনাটো শুনিছেন নাই নাজানো।
অ' সেইটো মই মানে
এই যে ছোৱালীজনী আৰু ঠেলা ঠেলা মাৰিলে নে তা মাৰিলে নে কি কৰিলে। অ' কিমানো, আপুনি আজিকালি ড্ৰামত পায়। তেতিয়া সেইয়া আকৌ এবাৰ এই এই হেৰি এওঁলোকৰ শ্বিলঙত নে ক'তো হোৱা নাছিলে জানো।
অ' আগতে সেই এটা এ, এহাল দম্পতি এহাল।
সেয়াই মানুহৰ কিমান শুনি থাকিব বাৰু।
ট্ৰেকিঙৰ হেৰিটো কালি মই নিউজটো অকমান সময় পঢ়োতেই আকৌ মোৰ ল'ৰাই মানে ট্ৰেকিং কৰে খুব। সি সেই তাৰ প্ৰতি যাই বন্ধ পালে। প্ৰথা প্ৰথম অৱস্থাত বুলো কি এইখন তাৰপিছতে চাই পেলাই ৰাম কৃষ্ণ। ভয়ানক কথা হৈ গৈছে দেই।
বহুত ভয়ানক হৈছে, বোৰ কাক বিশ্বাস কৰিব বাৰু। মই মানে এতিয়া মানে কাৰোবাক লগৰ কোনোবাই চিনাকি ফেচবুক কৈ চিনাকি হৈ কথা পাতিলে বা ক'ৰবাত পাতিলে মই সিহঁতক কওঁ মই বোলো এইবিলাক পাল্লাত নপৰিবি ভাল হলেতো বহুত ভাল কথা কিন্তু কেতিয়াবা একদম শেষ কৰিবলগীয়া হ'ল এতিয়া এই মাজুলী চাইডে নে কোনোবা এটা জেগাত ধেমাজি চাইডে যে কেছ এটা হৈছে শুনিছে? উম, কিবা সাত মহীয়া প্ৰেগনেন্ট আছিলে মানুহ গৰাকী।
হুম।
তাৰপিছত সে ঘৰৰ পৰা পইচা আনিবলৈ, বৈ বস্তু আনিবলৈ অত্যাচাৰ কৰে। তাৰ ঘৰলৈ গুচি গুচি যায়গে আকৌ ভাল হৈ পেলাই আকৌ লৈ গুচি আহে।
হু।
এটা অ' তাই চুইচাইড কৰি থোৱা আছে কিন্তু এতিয়া মৰিলে মানে অ' আ, মাক বা ঘৰৰ ল'ৰাক। ত' ছোৱালীজনীৰ ঘৰৰ মানুহৰ দাবী কৰিছে সিহঁতি মৰিয়াই মাৰিছে, কিবা কৰি মাৰিছে। বা তেনেকুৱা এটা, তেনেকুৱা চেষ্টা কৰিছে বুলি ওলাই
এ বৰ সমস্যাবিলাক বৰ জটিল হৈ গৈছে দিনে দিনে লক্ষ্য কৰিছনে বাৰু।
বহুত, এতিয়া মই কথা এটা কৈছোঁ দেই লোকে ল'ৰা তুলিছে, লোকে ছোৱালীত তুলিছে, কিমান কষ্টত তুলিছে, কোনো কোনেও ওপ-ওপৰতে নাপায় আজিকালি এটা কেঁচুৱা জন্ম দিবলৈ গ'লে লাখ টকা খৰচ। আৰু সেই খৰচটোতো খৰচেই, কষ্টখিনি বাৰু একেই আগতে যেনেকুৱা আছিলে এতিয়াও তেনেকুৱা কিন্তু হ'লেও মই আৰু এটা তাৰ ওপৰত কথা কৈ দিওঁ আজিকালি সহজে ল'ৰা ছোৱালী নহয়। মানুহৰ কাৰণ খাদ্যয় কাৰ খাদ্যয়ৰ কাৰণে বহুত অ-অসুবিধা হৈছে। মানুহে লাখ লাখ টকা খৰচ কৰে পোৱালি এটাৰ কাৰণে।
সঁচাকে।
তেনেস্থলত মানে পোৱালিটো মোক মা বুলি মাতক, এনেই ধৰক অ ধেৰ অপচন আছে আজিকালি ছোৱালী পাবলে কিন্তু হ'লেও মানুহে নিজৰ যোনটো নেচাৰেলি মানে প্ৰকৃতিয়ে যেনেকে কৰে, সেইটো হিচাপত বিচাৰে মানে।
সেইটো, সেইটো সত্য।
কিন্তু সেইটো হিচাপে বিচাৰিবলৈ গ'লে আপুনি কিমান কষ্ট ঘাত প্ৰতিঘাত দুখ কষ্ট সহ্য কৰিবলগীয়া হয়', সুকীয়া।
চব কথাই সুকীয়া, অকল বাচ্ছা এটা জন্ম দিয়াৰ ক্ষেত্ৰতে নহয়, সকলো ক্ষেত্ৰতে আগৰ কথাৰ লগত এতিয়া তুলনাই নহয়।
গম পাই, একেবাৰে আমিওঁ বুজি পাওঁ এইবিলাক কথা।
এতিয়া ল মানুহক লৰা লাগে হা কেতিয়াবা ছো ছোৱালী নালাগে, ল'ৰা লাগে। এতিয়া কথা হ'ল, বুল হাল, এই, এই প্ৰচেছটো ল'ৰা ছোৱালী হোৱাৰ বোলে হেৰিটো অকল মত তা মানুহটোৰ তাতে থাকে। তেওঁ এ মানুহ মান যেনেকুৱা হৰমন যি লাগে সেইবোৰ মতা মানুহত
সেই কাৰণে কওঁ মই এটা কথা কওঁ আগতে মানুহৰ জ্ঞানৰ অভাৱ আছিল
উম।
বা পঢ়া শুনা নকৰিছিলে সকলো মানুহে। জ্ঞানীও হৈছে, কিয় এনেকুৱা মানে, নিজেওতো বুজিব লাগে, কিছু কথা, নালাগে জানোঁ।
লাগে।
হু আমাৰ এইখন জ্ঞানেৰে আমি বুজি পাওঁ কিন্তু বহুতে বুজি নাপায়
অ', বুজি নাপায়, সেইটোৱেতো ক' এতিয়া সাতমহীয়া পোৱালিটো। এইটোতো এনেই হেৰি হ'ল।
আৰু কেতিয়াবা ভাবোঁ যে। যৌতুক প্ৰথাটো নাইকিয়া হৈছে বা আমাৰ অসমত কম বেলেগৰ তুলনাত কিন্তু উহো এইবিলাক কাহিনী ঘটনা দেখি।
এ নহয় নহয় নহয়, জানেনে? নাই নাই, আপুনি এটা কথা জানেনে? যৌতুক প্ৰথাটো কম এই মানুহে যে কয় আমাক বয় বস্তু নালাগে আপোনালোকে চোতালখন দিলে আমি লৈ যাম কিন্তু সেই তেনেকে লৈ যোৱা প্ৰত্যেক ঘৰ মানুহ এটাত কে বেছিভাগ মানুহে মানে, ধৰ এশৰ ভিতৰত। নব্বৈ শতাংশ বা পঞ্চানব্বৈ শতাংশ মানুহেই সেই বোৱাৰী জনীক কথা শুনাই তই ঘৰ পাতি আনিছিলি বুলি
উম উম
আপুনি সেইটো মানে কওক নকওক পিছৰ কথা মানে মই সেইটো সঁচা কথা
কিয় সোমাই গৈছে এইটো কথা, এইটো কথা কেনেকে বন
কিন্তু এটা কথা দেই। মই যেনিবা চৌকেচ জানিছো মই গদ্ৰেছ জানিছো, মই মোৰ শাহু সহু বা মোৰ ঘৰখনৰ বেলেগ মানুহে এনেও ব্যৱহাৰ নকৰে ডাইনিং চকী ব্যৱহাৰ কৰিব। কিন্তু সেইটোতে সুখী মানে, যে মই ল'ৰাটো দি তো কিবাটো আনিলোঁ, অত দামী বেলেগে জন্ম দিয়া যে ছোৱালী এজনী বুটলি আনিছো। বুটাই আনিছো‌, সেইটো বস্তু মানুহে নাভাবে। সেইটো ত নাভাবে যে লোক ঘৰত এনি, এনি টাইম। অঁ এনি টাইম সৰুৰে পা জন্ম হোৱা ঘৰখন এৰি থৈ যে ছোৱালী এজনী আমাৰ ঘৰত আহিছে আৰু অহাৰ পাছ দিনাখনৰ পৰাই যে কামত লাগি গৈছে
তাকে সেইটো এটা কথা উলাব এতিয়া চাবা ড্ৰেছ পাতিৰ ক্ষেত্ৰতে হওঁক কামৰ ক্ষেত্ৰত হওক, বোৱাৰীজনী আনিছো বুলি পেলাই বাছটেকাই হৈ থাকক লাগে শাহু সেইখিনি তাই কৰিব মানে, পাকঘৰত, ঘৰ চোতাল সাৰা। এইটো কিয় মানে মই বুজি নাপাওঁ সেইটো প্ৰথম কথা, আমিও শাহু হ'ম কিন্তু একেবাৰে মোৰ মানসিকতা তেনেকুৱা নহয় দেই, মই আচলতে এইবিলাকে ভাবি থাকোঁ মই অকলশৰীয়া মুহূৰ্তত, মানুহবিলাকৰ মাইণ্ডবিলাক কিয় এনেকুৱা। সেইটো সেইটো আৰু এটা কথা ড্ৰেছ পাতি লৈ বহুতে কয়। অমুক পিন্ধিছে তমুক পুন্ধিছে মই ভাবো আমি এতিয়া এতিয়া কথা কওঁ, আগৰ দিনত আমাৰ শাহুৱে অকল চাদৰ মেখেলা বা দীঘলকৈ উৰণি লৈ থাকি থকাটো বিচাৰে বিচাৰে। আচ্ছা আমিনকিবা আমি কি ভাবিছিলো যে আমি এনেকে ভাবিছিলো দে কেইদিন জীয়াই থাকিব তেওঁলোক তেওঁলোকৰ এটা স-সন্মানত লাগে বুলি ভাবে গতিকে উৰণিখন লওঁ। হয়নে নহয় চুইদাৰ পিন্ধি আমি নাথাকোঁ। তেওঁৰ লগৰ মানুহ আহিলে সেইটো আমি বুজিছিলো। ঠিক তেনেকৈ এতিয়াও বুজিব লাগিব যে আমিও আপডেট হ'ব হ'ল ছোৱালীয়ে য তাৰ পিছত তাই যিটো নিজৰ সুবিধাজনক বুলি ভাবে যিটো ড্ৰেছ পোছাক সেই পোচাকটো তাই পৰিধান কৰাটো মইও গুৰুত্ব দিব লাগিব।
লাগিব-লাগিব লাগিব-লাগিব। এতিয়া আপুনি অকল মোবাইল আপডেট দি থাকিলে নহ'ব নিজকো আপডেট দিব লাগিব।
মই সেইটোকে বুজি নাপাওঁ মানুহ কেতিয়া আপডেট হ'ব? আমি এতিয়া আগৰ আমাৰ নিয়ম বিলাক ধৰি থ হ'বনে।
আৰু এটা কথা জানে নাই, এই যে ছোৱালী মানুহ খিনি বা বোৱাৰী খিনি এনেকে ওপৰলৈ উঠিব বি বা কিবা এটা পিন্ধিব কৰিব বিচাৰে এইটো মতা মানুহ খিনিয়ে নাটানে নহয়। বেছি সংখ্যক মাইকী বিলাকে টানে।
মাইকী টানে, অ এটা কথা ক'ত কি পিন্ধিব লাগে তেওঁলোকে বুজি পায় নহয়। নাপায়, আজিকালি প্ৰায় ছোৱালী শিক্ষিত, ছোৱালী তেওঁলোকে জানে যে মন্দিৰ নামঘৰ এটালৈ যদি এখন সমাজ থাকে তাত তেওঁ এযোৰ চাদৰ-মেখেলা পিন্ধাব লাগিব। নিৰ যিটো আমাৰ ট্ৰেডিচনেল ড্ৰেছটো সেইটো পিন্ধি যাব লাগিব বুলি তেওঁ জানে।
জানে-জানে-জানে এসেই এইটো আমাৰ অসমৰ সৰু ছোৱালী এজনীও জানে সেই বস্তুটো।
অমুকটো নকৰিবা, তুমি অমুকটো কৰা এই আদেশ দিলে ল'ৰা-ছোৱালী ছোৱালীজনীয়ে হওক ল'ৰাটোৱে হওক বিদ্ৰোহী হয়। সেইটো ক্ষেত্ৰত চাবা মোকো যদি তেনেকে মোৰ মনে মনে মই বিদ্ৰোহী হৈ উঠিম।
অ হয়-হয়-হয় নহ আপুনি এতিয়া শাহু হ'ল আপুনি শাহু হ'ল আপুনি বয়-বস্তু আগতে এনেকে থৈছিলে এতিয়া বোৱাৰীজনীয়ে যেনিবা অকণমান বেলেগ থৈছে, অ হ'বলৈ দিয়কচোন বেলেগ কাৰণ বেলেগৰ ঘৰৰ পৰা অহা ছোৱালীজনী এডজাষ্ট কৰোতে সময় লাগিবতো।
তাইবা কেনেকুৱা পৰিৱেশৰ পৰা আহিছে হয়নে নহয়?
গতিকে সেই গোটেই এজনী ছোৱালীক বেলেগ এখন ঘৰৰ পৰা আহি বেলেগ এখন ঘৰত সোমাওতে সেই ল'ৰাটো ঘৰ গোটেই মানুহ খিনিয়ে চেষ্টা কৰিব লাগিব যে তাই আমাৰ লগত মিলি যাওক। কিন্তু তাই কাৰণে জটিল আনিবলৈ নহ'ব।
আৰু ধৰা তাই তোৰ মাকৰ ঘৰত তাই বেছি কাম কৰা নাছিলে ইয়াত আহি প্ৰথম দিনাই তাই কাম অৰ্ডাৰ দিয়া কাম পাচাৰ কি যুক্তি আছে, মই সুস্থ হৈ আছো নহয় জানো। মোৰ দেহৰ ভাল। আচ্ছা তাই শুৱাৰ পৰা উঠছে মই তক চাহাপ দিলো এইটো কি মোৰাতখন ভঙি গ'ল নেকি।
নাই নাই সেইটো এ আপোনাৰ নিচিনা বুজা মানুহলৈতো তেনেকুৱা চিন্তাই নাই।
মই মানে এইবিলাক কথা ভাবি থাকো দেই মানুহ বিলাক কিয় এনেকুৱা আজিকালি।
উম-উম-উম।
ইমান শিক্ষা লৈছে, দীক্ষা লৈছে
তাকে।
ঠিক আছে বাৰু দিয়া কি কবা, বহুত সময় কথা পাতিলো ন।
তাকে ঠিক আছে হ'ব আৰু বহুত ভাল লাগিলে দেই কথা খিনি পাতি হয় আপুনি একে থিকে কথা কৈছে
এ নাই নাই মই ভাবি
মইও ভাবো বাৰু দিয়ক
উম উম উম